শুনিছো এ
অ! অঁ। এই ব্রকাৰ কটটোৰ কথা যে কৈছিলা তাৰমানে, উম কমিশ্যন এনেইো আমি আপ টু থাৰ্টি ফাইভ পাৰ্চেণ্ট অহ্ থাৰ্টিলৈ পাওঁ নহয় জানো আমি নিজে কৰিলে, নৰ্মেল ক'ডত, আ মানে খুব বেছি আৰু থাৰ্টিলে পাওঁ, ত' সেইটোত এ সেইটোত কিমান পাৰ্চেন্টেজ পাই বুলি কও
মানে মাষ্টাৰ ক'ড এটা আছে হা, মাষ্টাৰ ক'ৰ্ডত তোমাৰ অব্ অ্ নৰ্মেলি সেইতুৱে পায়, থাৰ্টি টো থাৰ্টি ফাইভ পাৰ্চেন্টে পায় আৰু এটা আছে পাৰ্টনাৰ কোড, অ পাৰ্টনাৰ ক'ডতো সেইোৱে পায়, থাৰ্টি ট ফিফ টি মাৰ্চেণ্ট অ ঠৰি থাৰ্ট চৰি থাৰ্টি টু অ থাৰ্টি থাৰ্টি ফাইভ পাৰ্চেণ্ট হা। যেনেকে আমাৰ সমানে পায় কিন্ অ নৰ্মেল কনবৰ সমানে পায়, কিন্তু পাৰ্টনাৰ ক'ডত এটা প্ৰব্লেম, পাৰ্টনাৰ ক'ডত তুমি পাৰ্টনাৰ জইন কৰাব ন
অ মোৰ পাৰ্টনাৰ হিচাপত আমি খুলিম বুলি ভাবিছি লোঁ। মোৰ লগ ল'ৰা এটাইও কৈছে, কৈছে আমি এটা ব্ৰকাৰ খোলো দে সেইকাৰণে শুধিছো
উম হাঁ। তাৰ মানে মই যে ম- মই যদি এটা পাৰ্টনাৰ ক'ড লওঁ- পাৰ্টনাৰ ক'ড ললে, ম- মোৰ আন্ডাৰত মই পাৰ্টনাৰ জইন কৰাব নোৱাৰো। বুজি পালা? মোৰ আন্ডাৰত মই পাৰ্টনাৰ জইন কৰাব নোৱাৰো, কিন্তু মই পাৰ্টনাৰ ক'ডটো লৈ- পিনে মই নিজে মোৰ হ ওচৰত যদি কেপিটেল থাকে এ মানে ধৰা এক ডেৰ লাখ টকা য- দি মোৰ লগ মোৰ ওচৰত যদি কেপিটেল থাকে, ঠিক আছে? মোৰ লগত যদি কেপিটেল থাকে- তেতিয়া হ'লে মই এটা অফিচ খুলি পিনে আঁ পাৰ্টনাৰ ক অ মোৰ নিজ- জৰ পাৰ্টনাৰ ক'ডটো আছে আৰু মই বেলেগ কিছুমান ছেলচ পাৰ্চনক মানে ল'ব পাৰো উম সেইটো আৰু চেলাৰটো মোৰ ছেলচ পাৰ্চনে টাৰ্গেট দিব লাগিব যে তোমাক আমি থাৰ্টি থাউজেণ্ড বা ফিফটি থাউজেণ্ড এটা বিজনেছ এটা তুমি যদি দিয়া, তেনেহলে মই- তাৰ বিনিময়ত তোমাক টেন থাউজেণ্ড এটা দিম, যে চাপজ কোনোবাই যদি ফিফটি থাউজেণ্ড কৰি অ মানে থাৰ্টি থাউজেণ্ড যদি কৰিছে তাৰ পৰা তোমাৰ আ মানে ফিফটিন থাউজেণ্ড তোমাৰ হেৰি আহিব থাৰ্টি পাৰ্চেন্ট হ'লে তোমাৰ পোন্ধৰ হাজাৰ টকা আহিব। হয় নে নহয়? মানে মই যদি ফৰ্টি থাউজেণ্ড এটা যদি- আ দিও, ফৰ্টি থাউজেণ্ড এটা যদি মই বে বিজনেছ- দিওঁ মানে ছেলচৰ মান লৰাটোৱে যদি বিজনেছ দিয়ে ফৰ্টি বা ফিফটি থাউজেণ্ড- তাই যদি দিয়ে তাৰ থাৰ্টি পাৰ্চেন্ট হলে টোৱেণ্টী পাৰ, আ টোৱেণ্টী থাউজেণ্ড, চ, তুমি তেওঁক কবা যে তুমি মাহে- পঞ্চাশ হাজাৰ টকাটা বিজনেছ দিয়ে মই তোমাক- দহেজাৰ টকা- কা দিম আৰু বাকী দহ হাজাৰ তোমাৰ ক'ডত যাব, এইটো চেলছ পাৰ্চন, অ তাক, সেই চেলছ পাৰ্চনে কোনো পাৰ্টনাৰ নহ- হয়। অ তুমি এজ এ চেলাৰী হিচাপে তাক- ক'ব পাৰা যে মই তুমি পঞ্চাশ হাজাৰ- টা এলাই বিজনেছ দিয়ে, মই তাৰ বিনিময়ত তোমাক দহ হাজাৰ টকা দিম, কাৰণ দহ হাজাৰ টক- কা মানে কি বিশ হাজাৰ টকা- তোমাৰ- পাৰ্টনাৰ ক'ডত সোমাব আৰু বাকী দহ -বিশ হাজাৰ দহ হাজাৰ তুমি ললা, দহ হাজাৰ তাক দি দিলা, এজ এ চেলাৰী। তাত তুমি নিজৰ পকেটৰ পৰা পইচা নাযায়।
কিন্তু সিতো মান্তি নহব সেনেকে, তাক ত' ফিক্স ফিক্স ফিক্স দৰমহা দিব লাগিব ন
অ ফিক্স দৰমহা দিব লাগিব, ফিক্স দৰমহাটো এইটো ন নহ'ব ত' তাৰ কাৰণে নিজৰ এক লাখ টকাটো অফিচ খোলাৰ কাৰণে- টো লাগিব আৰু এক্সট্ৰা তোমাৰ কেপিটেল লাগিব, থাফ মানে তোমাৰ চাৰি-পাঁচ লাখ টকা কেপিটেল যে কেতিয়াবা কোনোবাই যদি বিজনেছ নকৰে- ত তুমি দহ হাজাৰ টকা এটা হ'লেও চেলাৰী তুমি সিহঁতক দিব লাগিব।
উম, মানে সিহঁতে এইটো লাভ নহব কিয় জানানে, কাৰণ কাৰণ কৈছো কোনো তোমাৰ এনেকে সেনেকে টাৰ্গেট দিলে কোনো নকৰে সিহঁতক ফিক্স কে দিলেহে কৰিব। হয় ন নহয়, ফিক্স পে দিলে তোমাৰ হাতৰ পৰা যাব।
যাব, কি কিন্তু তুমি যদি মাষ্টাৰ কড লোৱা মাষ্টাৰ কড যদি লোৱা মাষ্টাৰ কডৰ আণ্ডাৰত তুমি পা জইন কৰিব পাৰা, তেতিয়া পাৰ্টনাৰত জইন কৰিলে তুমি এইটো তোমাৰ কোনো চেলাৰী এ তুমি অফিচ, যে অফিচো তুমি নিজে খুলিবলৈ যদি হাতত তোমাৰ এক ডেৰ লাখ টকা থাকে। মানে অফিচ, সেই তাৰ কাৰণে কোম্পানীয়ে তোমাক কোনো মানে হেৰি নকৰে ছাপৰ্ট নকৰে বাট নিজৰ পৰাই তুমি অফিচ খুলি সেইখিনি খৰচ কৰিব লাগে। গিব, কি তুমি যে পাৰ্টনাৰ জইন কৰিলা, পাৰ্টনাৰ জইন কৰাৰ কাৰণ মানে পাৰ্টনাৰৰ কোনো ভূমি মানে চেলাৰী নাই। পাৰ্টনাৰে বিজনেচ দিলে বিজনেছ দিলে পাৰ্টনাৰে কমিশন পাব। সেয়া এক লাখ টকা দিলে থাৰ্তি পাৰ্ছেন্ট। পাব। কিন্তু তাৰে অভাৰঅল। এজন কাপ তুমি যদি তাৰ আণ্ডৰত তুমি দছটা পাৰ্টনাৰ মাষ্টাৰ কৰ্ডৰ আণ্ডৰত যদি দছটা পাৰ্টনাৰ জইন কৰোৱা। ত জ সেই দস্তা পাৰ্টনাৰে ট'টেল যিমান বিজনেচ কৰিব। তাৰ বিজনেছ ওৱান পৰচেন্ট তুমি পাবা। ওৱান টো তো পৰচেন্ট তুমি পাবা হা মাষ্টাৰ কৰ্ডত ওৱান টো তো তুমি বিজ কিয় মিনিমাম দছটা। মানে তুমি সেই মাষ্টাৰ কৰ্ডটো লবলে হ'লে মিনিমাম দছটা বা বিছটা পাৰ্টনাৰ ‌জইন কৰাইহে তুমি মাষ্টাৰ কৰ্ড ল'ব পাৰা। বা এনেকুৱাও হ'ব পাৰে তুমি এটা কৰ্ড পাৰ্টনাৰ কৰ্ড ল'লা পাৰ্টনাৰ কৰ্ড লৈ তুমি অ একেলগ তিমাহ টাৰ্গেট দিয়ে তিনিমাহ টাৰ্গেট ভিতৰততে। বিছটা মানুহক জইন কৰিলা জইন এটা মাষ্টাৰ কৰ্ড তোমাৰ সেই পাৰ্টনাৰ কৰ্ডো মাষ্টাৰ কৰ্ডলে কনভাৰট হৈ গ'ল। ঠিক আছে সেইটো সেইটো কমিশন একে তোমাৰ কমিশন তুমি নিজে ক'লে তুমি থাৰ্ট থাৰ্টী ফাইভ পাৰ্চেন্ট পাবাই। বাকী বাকি যে দছ যি পাৰ্টনাৰ তুমি জইন কৰালা সেই সেই সেই দছ বিশ যি বিজনেচ দিব দটাৰ ভিতৰত পাঁচটাইো বিজনেচ দিব ন সেই পাঁচটাৰ বিজনেচৰ উৱান তো পাৰ্চেন্ট তুমি পাবা।
অ'- তাৰমানে আমি কি ভাবিছিলো
কিন্তু, সেই পাৰ্টনাৰে সেই পাৰ্টনাৰক তুমি যদি অফিচো ক'লে সেই পাৰ্টনাৰক তুমি চেলাৰি হিচাপ ল'ব নোৱাৰে সেই পাৰ্টনাৰক তুমি কব লাগিব তোমাৰ
তাৰমানে আমি ভাবিছিলো তিনজন মান লগ হৈ পেলাই হা তিনজন মান লগ হৈ ধৰাত তিনি চাৰিজন লগ হৈ অফিচ এটা খুলিলো। হা এনেকে ব্ৰকাৰ ৰাখি অফিচ খুলি পেলাই আমি ধৰা আমি কাম নকৰো আমি ভাবিছিলো ধৰা এমপ্লয় ৰাখিলো কিন্তু, টাৰ্গেট নহ'লেতো তেতিয়াহ'লে আমি ভাবিছিলো যি লাভ হয় যি লোকচান হয় আমি সমান সমান ভাই লম তিনি চাৰিজনে। সেইটো ভাবিছিলো কিন্তু এই কুমুদো আছিলে তাতে কুমুদেও কৈছিলে তেতিয়া কিন্তূ, যদি ধৰা এতিয়া কিবা কাৰণত ধৰা সিহঁতে পলিচি দিব নোৱাৰিলে। তাত কোম্পানী লোক, তাত গল' তেতিয়াহলেতো আমাৰ পকেটৰ
পকেটৰ পৰা যাব কোম্পানীয়ে তোমালোকক একো নিদিয়ে, কম বিজনেছ পালেহে বিজনেছৰ কমিছনটোহে দিব বাকী একো নিদিয়ে কিন্তু তুমি যদি এটা ব্ৰকাৰ খোলা ব্রকাৰ পৰা ফাইঞ্চাইচিছ খোলা তেতিয়া কান তোমাৰ মেইন কেপিত তে লাগিব চেভেন্তি ফাইভ লাক্স টকা জ যত ডিপিট দিবলে লাইচেঞ্চৰ কাৰনে ডিপ'জিত দিব লাগিব ফাইভ লাক্স টকা আৰু তোমাৰ মাহেক সিহতি পাৰ পাৰ এমপ্লইক মাহে ফৰ্তি ফাইভ থাউজেণ্ড তোমাৰ সিহঁতি দিব মানে এনেও ব্রকাৰ ক্ৰিছ, তাৰ ওপৰতকৈ চেলাৰী নিদিয়ে, প্ৰায় এম লৈ এক্সট্ৰা ফ'ৰ্টি ফাইভ থাউজেণ্ডকে দিব সেইটো কম্পানীয়ে দিয়ে। আইৰ ডিৰ ন নমছৰ মতে দিয়ে সেই কম্পানীয়ে দিয়ে বিজনেছ হলৌ নহলৌ তোমাক দিব। কাৰণ সেই যে কা পা সেই কে অ' এম প্লইড টো এমপ্লইড টোৰ এগেইঞ্চতত দিব সেই এমপ্লইটোৱে যে বিজনেছ নকৰিলো তুমি তাৰে দচ বিছ হেজাৰ যিয়ে নিদিয়া
অঁ আৰু তাৰমানে কমিশনটো থাকিব।
কমিশ্যনটোতো প বা কমিশ্যনটোতো বাৰু সেইটো কমিশ্যনটো যোনে পাটনাৰ জইন কৰাব সেইটো কমিশ্যন সিহঁতৰ নিজৰ হয়। কিন্তু, এজ এ এমপ্লয়
ফৰ্টি ফাইভ থাউজেণ্ড কে দিব ন।
কে দিব, এম্ফৰ এমপ্লই মেন্তেনেইছ। কিন্তু, তাৰ কাৰণে তুমি ৱানছ য়েৰৰ বিজনেছ কৰিব লাগিব, উইডিন ছিক্স মান্থত।
অঁ
উইডিন ছিক্স মান্থত এক কোটি টকা।
আত্ছা।
এক কোটি টকা তুমি ছমাহৰ ভিতৰত তুমি বিজনেচ কৰিব-কৰিব লাগিব টাৰ্গেট দিব, আৰু যদি এক কোটি টকাৰ বা বিজনেছ যদি নহয় এই যে ফৰ্টি ফাইভ থাউজেণ্ড মেণ্ট টেনিনছ আহিছ আছে সেই মেইন্তেনেনছ টো ক'ৰ পৰা কাটিব জানা য'ত তুমি চেভেন্তি ফাইভ লাখ টকা যে তুমি ডিপজিট দিচা, সেই ডিপজিটৰ পৰা কাত এনে নৰ্মেলি তোমাক দিয়ে থাকিব। তুমি দহটা এমপ্লয়ী ৰাখা বাৰটা এমপ্লয়ী ৰাখা পোন্ধৰটা এমপ্লয় ৰাখা সেইটো তোমাৰ সেইটো কোম্পানীৰ লুক আউট নহয় পাৰ এমপ্লয়ী তুমি যদি অঁ ইমান অঁ ইমান টকা এইটো তোমাৰ লাইচেন্স আই এতিয়া নমছ হয় এইটো লাগিব আৰু লাইচেন্স খন এপলাই কৰিব কাৰণে তুমি ফাইভ লাখচ টকা তুমি ডিপজিত দিব লাগিব।
উম, ৰ'বা আজিকালি সৰু -সৰু মানুহে দেখোন খোলে, ইমান টকা দিয়ে জানো।
সেইটো নহয় সেইটো সিহঁতি পাৰ্নাৰ ক'ত মাষ্টাৰ ক'দ লয়
এতিয়া যে মই যে গৈছিলো এইবিলাক সৰু- সৰু ইমান টকা দিয়াৰ কেপাচিটিটো নাই।
সেইবোৰ ইমান দিয়া কেপাচিটি নহয় সিহঁতে মাষ্টাৰ কৰ্ড লৈছে, সেই মাষ্টাৰ কৰ্ডৰ আন্দাৰত তোমালোকক এজ এ চেলাৰী মেন চেলাৰী হিচাপে ৰাখিছে সিহঁত ৰ বেকাপত হয়তো দছ লাখ টকা বা পাঁচ লাখ টকা বেকাপ আছে। বেক আপ আছে, ত' সিহতি সেই তিনিমাহ দুমাহৰ কাৰণে যে ৰখাই-ৰখাই থৈছে, তোমালোকৰ বিজনেচটো কাৰণ তোমালোকৰ ক'ডত বিজনেচ নহয়। বিজনেছটো সিহঁতৰ ক'ডত পৰিব। সিহঁতৰ ক'ড কৰিলে মাষ্টাৰ ক'ডত ক'লে তাৰ থাৰটি পাৰ্চেন কমিশন তাৰে তোমাৰ কিমান বিচ হাজাৰ টকা দিব দহ হাজাৰ টকাতোটো নিজৰ লগত থাকিব ন কিন্তু এই যে দিলেহে দিব। সেইটো কাৰ যাৰ নিদিয়ে তাৰ বেকআপত আছে বাৰু বেকআপত আছে, তাৰ পিছত একমাহ দিব দুমাহ দিব তাৰ পিছত যে চেলাৰী হল্ কৰে বা যি, কৰে সেই কাৰণে ক মাষ্টাৰ ক'ডৰ কাৰণে কৰে,
তাৰমানে মই এতিয়া বুজি পালো এইবিলাকত তাৰমানে ফিক্স মানে ফিক্স তোমাৰ এইটো নিদিয়ে হলে। হলে এইটো টাৰৰ্গেতটো থাকিব নহ, মানে টাৰগেটটো হলেহে দিব ফিক্স তামানে দৰমহা হিচাপত নিদ দিয়ে।
ফিক্স দৰমহা হিচাপত নিদিয়ে। হা হিচাপত নিদিয়ে সেইটো কথা মানে ব্ৰকাৰৰ সিহঁতে যিমান বিলাক ব্ৰকাৰ আজিকালি কোম্পানী খুলিছে। ত' সেইটো সিহঁতি মানে এটা মাষ্টাৰ, ফুট ৰৈছে।
আমি তাতে কি কৰিছিলো জানানে, সেই যে নতুন মই গৈছিলোঁ, সেইটো তাতে আমি কি কৰিছিলো জানা, আমি ফিল্ডৰ পৰা গৈ পেলাই অঁ মানে যি কোনো এটা লওঁ আৰু ফিল্ডৰ পৰা গৈ। সেই ডাটা লৈ পেলাই সেই ডেতাবিলাক অফিচত জমা দিওঁ, অফিচত জমা দিলে তোমাৰ সেইবিলাক ফোন কৰে সিহঁতে, ফোন কৰি পেলাই ৱাকিং কৰে। ৱা হা?
এজ এ টেলিকলাৰ হিচাপে ৰাখে আৰু।
অ' তাৰমানে তিনিটা ভাগ আছে মই ফিল্ডৰ পৰা ডাটা আনো, ডাটা আনি অফিচত দিওঁ সেই ডেতাবিলাক টেলিকলাৰে ফোন কৰে, ফোন কৰি পেলাই আকৌ ৱাকিং কৰে। ৱাকিং মানে টেলিকলাৰটো ফোন কৰোঁতে দি কেচটো নুবুজায়। অফিচত মাতে। মাতাৰ পিছত অফিচৰ আৰু ৱাকিং হোৱাৰ পিছত সিহঁতে তাৰ মানে এ সেইটো ছেলচলে কনভাৰ্ট আৰু উঠি যায় দেখোন তেনেকে, উঠিও যায়। মানে মাতাটো বুদ্ধি কৰি মাতে আৰু বুজিলা। তেনেকে আৰু, তেনেকে কিন্তু উঠিছেও। অঁ ম মই তাৰমানে ম ময়ে হেৰি কৰিছো তোমাৰ, মই তাৰ মানে ডাটা ডাটা কালেক্ট, মোৰ দেটাৰ পৰাই উঠিছে তাৰমানে মই দেটাবিলাক এই দোকান চোকানৰ পৰা লৈ আহো। লৈ আহি পেলাই মই সিহঁ সিহঁতক জমা দিলো, সিহঁতক জমা দিলে সিহঁতে কথাটো নকয়, বুদ্ধি কৰি মাত বুদ্ধি কৰি মাতাৰ পিছত তাৰ পিছত সিহতে তাতে এই হেৰি যি কেইজনী আছে সেই কেইজনীয়ে মানে হেৰি কৰে, কৰি পেলাই মানে সেইটো কন্ভাৰ্ত কৰি দিয়ে, উঠিছে তিনটা চাৰিটা তেনেকে। সেইটো আৰু।
উম, ত' সেইটো তাৰমানে তুমি যদি দহজনক পোন্ধৰ পোন্ধৰ জনৰ
অঁ সেনেকে উঠিছে কিন্তু, কিন্তু সেনেকে উঠিলে সত্তৰ মান উঠিছিলে। একমাহতে।
হম
কিন্তু ধৰা মানে বস্তুটো সিমান টান নহয়, কাৰণ কিয় টান নহয় মই মইতো অকল দাটা খিনিহে আনিলো, আৰু টেলিকলাৰ আচল কথাটো নকয় বুদ্ধি কৰি কিবা এটা কৈ দিয়ে বুজিলা আৰু সিহঁতে অফিচত অহাৰ পিছত এচি তেচিত বহি থাকে অহাৰ পিছত মানে উঠাই দিয়ে পতাপত। তেনেকে, আ কিন্তু মোৰ টাৰ্গেট থাকে মই ধৰা ডেইলি চল্লিছটা ডাটা আনিব লাগে। যেনেকে নহওক তেনেকে আৰু সেই ডাটা বিলাক থৈ দিছো ৰবা। কামত লগাব লাগিব মইয়ো কষ্ট কষ্ট কৰি আনিছো ন সেইটো আৰু সেই অ' এই ঘূৰি চুৰি মই ভাবিছো তোমাৰ এই তুমি যে মোক দিবা যে হে হৈ সেইটো তাৰ পিছত অলপমান চেষ্টা কৰিম আৰু
অ' কিয় বা তোমাৰ এইটো কোডটো ৰিজেক্ট মাৰি আছে। চব-চব-চব আছে কিন্তু মানে কি হৈছে তোমাৰ কোডটো কিবা ৰিজেক্ট মাৰি আছে। মই ছ'লৰ্ভ কৰিব পৰাই নাই ডকুমেণ্টছো ৰিজেক্ট মাৰি আছে অ', -অ' সেইটো বাৰু মই
এই তোমাৰ অ' গাড়ী, মটৰৰ কাৰণে দিম বুলি ভাবিছিলো। এই লাইফটোতো টান আছে গাড়ী মট কাৰণে আৰু
উম-উম।
তেনেকেই আৰু মই থৈ দিছো ৰ'বা দে এটা বহুত দিন তোমাৰ এটলিষ্ট বিশ দিন মানতো গ'লো।
উম দিয়া ঠিক তেনেহ'লে তুমি চাই লোৱাচোন কথা হেৰিবিলাক চাই লোৱা হেৰিটো তোমাৰ ঠিক আছে।